হেল্ল' অহ। আপুনি ঘৰত নাই নেকি আপোনাৰ ঘৰত আহিছিলো মই
মই ঘৰত নাই মই গুৱাহাটী আছো।
হয় নেকি গুৱাহাটীত কেতিয়া গ'ল আপুনি,
মই কালি আহিলো ভধলাজনী অপাৰচন এটা হল দেৰমাহ হৈ গল কালি হেৰি খুলিলা চিলাই খুলিলে পৰহি খুলিলা। পাম মই আহিছো। যা এই গুৱাহাটীলৈ মাক আছিলে মাক আকৈ, এতিয়া ভৰি এখনৰ হেৰি হৈছিলে সৰুতে পৰিছিলে পৰা হেৰিটো লৈ গুৱাহাটীত আনিলে আনি পেলাই দেখুৱালে একো নাছিলে। তাৰপিছত ভৰিহন বিষ শু শু ক'লে তাৰপিছ ড্ক্তৰক দেখালে যে, ডটৰক দেখালে ক সি ল উঠি আছে মানে, ত ণে অকণ বিষ
উ তাৰ বয়স কিমান মান হৈছে ন,
বয়স এনে আঠ বছৰ, আঠ বছৰ চলি অঠ বছৰ অঙ বাচনটো অ' উ
উম, তাই এতিয়া মানে কেনেকে আছে তাই?
তাইক এতিয়া তিনিমাহ ৰেষ্টতে থাকিব বেড ৰেষ্ট। দুয়োখন ভৰি বেণ্ডেজ দিছে, মানে মাজত এডাল হেৰি দিছে প্ৰতেক শ্যন দিছে। ইখন ভৰি লগত সিখন ভৰিত হেৰি নহ'বৰ কাৰণে
ইচলাম, ইমান সৰুতে এনেকুৱা হৈছে।
বিচনাতে আছে। ডেৰ মাহ হৈ গ'ল। আকৌ এনেকৈ থাকি বেণ্ডেজ নতুন, বেণ্ডেজ দি দিছে আকৌ, আকৌ থাকিব লাগিব দেৰমাহ। তাৰ পিছতহে মানে খোজকাঢ়িব পাৰিব বুলি কৈছে, বাহিৰৰ ডক্টৰে চাইছে।
হয়, হয় অ', তাই
ইস্কুল অ', নাই, নাই ইস্কুল এডমিচন হ'ল, ক্লাছ কৰিব নোৱাৰিলে আৰু তাই ভৱিষতৰ কথা আছে যিহেতু সৰু হৈ আছে তাই সেইটো কাৰণে ডক্তৰে কৈছে ইমান চিন্তা কৰিবলগীয়া নহয়।
উম। ভালে হৈছে এতিয়া অপা চনটো কৰিছে, পিছলৈ নহ'লে অসুবিধা হ'লে হয়। উম।
এ তাই লগতে থাকিব লগা হৈছে সিহঁতে আও। থাকে গুৱাহাটীত ভাইটিয়ে সেই কৰি সি এতিয়া তাই দোকান চাকৰি সি মা মাও শিচ ময়ো শি দুয়োজনী আহিছে তাই আছে তাইৰ পৰীক্ষা শেষ হৈছে। তাৰ শনিবাৰে আহি লৈ যাব হিয় আৰু মই থাকিব লাগিব চাগে। আকৌ কোনোবা নেক্সট কোবাই খলাব আহিলেহে মই যাব পাৰিম আৰু।
অ, তাই ঔষধ পাতি খাই আছে নে এত
অ', এ এণ্টিবায়টিক দিছে বিষৰ দিছে যেতিয়া বিষ হয় তেতিয়া খুৱাই দিছে, এণ্টিবায় পিছে বেছি দিনৰ নহয়। এতিয়া আক বেণ্ডেজ নহওঁ লৰচৰ হৈছে। যেনে বোলে হেৰি হৈছে বস্তুটো একচেট ঠিকে আছে বুলিয়ে কৈছে বাৰু। জইন লাগিছে বুলি কৈছে আও।
অ'
খোজ কাঢ়িব পাৰিব বুলিয়ে কৈছে ডক্তৰে আৰু।
হম, সম্পূৰ্ণ সুস্থ হৈ যাব ন? দৌৰিব কৰিব পাৰিব আৰু?
অ', মানে দৌৰিব পাৰিব বুলিয়ে কৈছে ডক্টৰে। এই নেক্সট বেণ্ডেজটো খোলাৰ পিছত আৰু। টিভি-চিভি চাইছে, মোবাইল চাইছে তাতে ব্যস্তকৈ ৰখোৱা গৈছে।
উম, সৰু ল'ৰা-ছোৱালী ক'তনো একে জেগাতে থাকে।
হ
সৰু চ ল'ৰা ছোৱালী কতনো একে জেগাতে থাকে
থাকে উ বেছি। নাই বাৰু তথাপিও এতিয়া আকৌ কদিনা নতুন বেণ্ডেজ কৰিছে কাৰণে অকণো বিষ এটা আছে।
অ' আকৌ চেগ আছে নে কি?
আকৌ এই দেৰ মাহত চেকআপ হব দেৰ মাহ নে এমাহত যাব দিছে সব চেকআপ হয়তো তেতিয়া হম।
কিমান দিন হ'ল এতিয়া
অ' এই দেৰ মাহ হৈ গ'ল ডৰমাহ চেকআপত দেৰমাহ হৈ গ'ল আ নেক্সট নেক্সট বেণ্ডেজটো দিছে আকৌ ডেৰমাহ হয়তো এমাহতে যাব লগা হ'ব পাৰে
অ' বেণ্ডেজ একেবাৰে খুলি দিব চাগে তেতিয়া,
আহ,
একেবাৰে খুলি দিব।
খুলি দিব ভ হব বুলিয়ে কৈছে আৰু তথাপিও মানে সৰু ল'ৰা ছোৱালী ক বিষ চষ নহ'লে বা ভৰি চৰি লৰালে আকৌ বস্তুতটো অলপ ঠিক ঠাক হৈছে হে জইনতটো লাগিছিল আকৌ হেৰি হ'ব প্ৰটেকচনটো দিছে, ভাল বেয়া এই ডেৰ মাহ সোমোৱাৰ পিছত তেতিয়া নেক্সট কিছুমানে খুলিও দিব, ভালো হ'ব বুলিয়ে কৈছে। দৌৰিব পাৰিব বুলিয়ে কৈছে ডাক্তৰে আৰু শিকিব লগা হৈছে, সি মাকে অকল-অকলে নোৱাৰে, আইতাকক লৈ অ'। এ', ভৰিও খজুৱাই থাকিব লাগে পিৰ্ পিৰাই থাকে
হয়, হয়। ধ এতিয়া উম মাক আছে আৰু।
অঁ মাক আছে। মাক আছে ভনীয়ে, বাইক আছে। মই ওচৰতে আছো। ধূপ চুব জ্বলাই মাকে দোকানলৈ গৈছে।
নাই আপুনি কেইদিনমান থাক
অ মই থাকি থাকিব লাগিব সেইদিনা। আকৌ নেক্সট চলাব আহিলেহে যাব পাৰিম আৰু কোোন আহে আইতাক গৈছেহে আইতাক বাইছ দিন তে্ৰইছ দিন ভাগি গৈছে ভালুক মাৰি মাক মাক অ আকৌ
আত্মসহায়ক গোটৰ কাৰণে আত্মসহায়ক গোটৰ কাৰণে যে একৈশ তাৰিখে যে মানে য়োগা দিৱস পাতিছে। সেইটো কাৰণে আপোনাৰ লো।
অ অ অ মই এতিয়া থাকি দি দাদাও।
অ এতেন থাকিব দিছিলে চবক-
চবকে থাকিব দিছে ন গোট আত্ম সহায় গোট- ময়ো আছিলো। সদস্য এতিয়া মই এইটো এটা বিপদ নহয় জানো।
নাতো হয় বাৰু।
বিপদটো যেতিয়া মই তাত কৈ থৈ আহিছো আৰু সদস্যবিলাকক মই এইটো এটা ডাঙৰ বিপদ মই সেইকাৰণে নোৱাৰিম থাকিব।
অ সেইটো কাৰণে মানে ঘৰে ঘৰে আমাৰ চাৰভে হৈছিলে যে আমি গৈছিলো মানে আপোনাৰ ঘৰলৈ।
অ অ অ অ একৈশ জুন ডাঙৰ যোগ দিৱসে হয়। গোট গোটেইখিনিকে মানে লগ হ'ব দিছে। গছ পুলি ৰুব দিছে। চব গম পাইছো মই এতিয়া নাহিলেও নহয় যে।
হয় হয় এনে ঘৰত আপোনাৰ কোন আছে আৰু?
ঘৰত মোৰ ল'ৰাটো আছে।
অ' অ', অকলে আছে আৰু এতিয়া, অকলে অকলে আছে বুলো ল'ৰা
অ', ল'ৰাটো অ অকলে আছে, আইতাকহঁত আছে, আইতাকহঁতৰ তলত-ফ্লেটত ভাড়া মানুহ আছে।
অ', ভাড়া মানুহ আছে যেতিয়া ইমান চিন্তা নাই।
অ', চিন্তা নাই, আইতাকে বনাই কৰি দিব, খাব, সি আৰু কাইলৈ ফুৰিবও যাব বাৰু, ৰাতি আঠটা বজাত লগৰৰ লগত। দেওবাৰেহে পাবহি আৰু, অ' উম' বেয়া লাগে আৰু তাৰ আৰু মানে অকলে থাকিবলৈ এতিয়া মই বাকজনীয়ে যেনেকে বনাই কৰি দিওঁ লগতে পঢ়ি কৰি থাকে, চাকৰি তাকৰি সেইটোতে টেনচন। পঢ়ি গৈ থাকে এইটো এইটো সিটো দিওঁ মাকৰ নিচিনাতো হ'ব
নাই মই এতিয়া ঘপককে কিবা এটা গ'লে ক'বও নোৱাৰে বেলেগক।
অ', বেলেগক ক'ব নাই মাকক যেনেকৈ পাৰে। সেইকাৰণে এতিয়া মানে আইতাকে যথেষ্টখিনি হেৰি কৰে বাৰু খোৱা বোৱা পা একো কৰিব লগা হোৱাই নাই। তথাপিও মাকে এতিয়া পঢ়ি থাকে লগতে দিয়ে মাকৰ নিচনা হ'ব নোৱাৰেটো কোনো তথাপিও টা ডাঙৰ বিপদ, ছোৱালী মই এজনীয়ে ল'ৰা তিনটাৰ মাজত। বায়েক হিচাপে মই কি কৰিম টকা পইচাই সহায় কৰিব নোৱাৰি অ', সেই ভাৱে আহি কৰি তিনি চাইবতো লাগিবই আৰু। সি ভাইটিও নাথাকে যে।
হয়, বাকী আপুনি চেণ্টাৰত যাব পৰা নাই অ
নাই নাই চেণ্টাৰো প্ৰগ্ৰাম বিলাক হৈ আছে টো মিছ হৈছে আও সেইটো কাৰণে ম
অ এনেই ৰাতিপুৱা ৰাতিপুৱা যে যোগ থাকে কিমান সময়ত থাকেনো
যোগ আমাৰ সাতটা চাৰে ছটাৰ পৰা যোগ হয় সাতটা বজাত ক্লাছ হয় মৌলিক ক্লাছ
হয় হয় মই মানে যাম বুলি ভাবিছিলোঁ, সেইটো কাৰণে আপোনাক সুধিলোঁ।
অ', অ', অ', যাব লাগে, বহুত ধুনীয়া অনুষ্ঠান এইটো।
হয়, হয়।
গ'লে মানসিক শান্তি পোৱা যায়, আকৌ সুখ শান্তি মানুহৰটো সুখ শান্তি নাই এতিয়া এই মেডিচিনৰ কাৰণে বহুত শান্তি পোৱা যায়, শাৰীৰিক
মেডিটেচন হয়, হয়।
গোটেইকিটা শক্তি পোৱা যায়।
উম, উম আৰু যিকোনো সম পাৰিনে? নে ৰাতি
নাই, নাই সেইটো নিৰ্ধাৰিত সময় নাই, ৰাতি পুৱা গ'লে মানে ডেইলি আমাক কৰ্চ হয় সাতদিনীয়া কৰ্চটো কৰাৰ পিছত এখন মুুৰলি আছে, মুৰলীখন ডেইলি সাতটাৰ পৰা পঢ়ায়। সাতটা চাৰে সাতটাত আঠটা বাজি যায় মৰি শেষ হোৱালৈ
হয়, হয়।
হয়, চবে ৰে-ৰেগুলাৰ যাব পাৰিলে ভাল কথাাই, মইতো এতিয়া ৰেগুলাৰ যাব পৰা নাই। আৰু দেওবাৰে, বৃহস্প লগাই তেতিয়া ভোকত গ'লে মানে ধৰি লওঁক অলপ নটা বাজে গৈ আৰু।
হয়, হয় তাত এতিয়া কোন, কোন মান বাজি আছে
আ, আ
আজি কোন, কোন আছে তাত?
তাত এতিয়া মাত্ৰা বেহেন আছে তিনিগৰাকৰাকী।
অ', বেহে
অ', বেহেন ডাঙৰ বেহেন ঢুকালে বাৰু আজি অলপ দিন ছমাহ হৈ গৈছে, বহুত ভাল আছিলে বেহেনজি, বেহেনজি ঢুকোৱাত এতিয়া অকণমান খেলি মেলি কিছু হৈছে নতুনকৈ আকৌ বেহেন আহিছে। দীপা বেহেন বুলি কয়। ইপিনে ঘৰৰ বিল্ডিংত কামো চলি আছে, তলৰ পাৰ্টহে ল'ব কাম চলিয়ে আছে, আছেই অ'ত ত'ত প্ৰগ্ৰাম কৰিয়েই আছে। সেইদিনাখন মোৰ লগৰ ছোৱালীজনী ঘৰত আহিলে তাতো গ'লো, মেডিটেচন কৰিলে বহুত ভাল লাগিলে। মানে আমি মধুবন দুবাৰ গৈছোঁ দুই বাই পাইছোঁ তেওঁ বহুত মানে মানে ভাষা নাই বুজাবলৈ ইমান ভাল ভাইজন।
উম, ভাল লাগে, ভাল লাগে ময়ো দুজন মানে কেইটামান প্ৰগ্ৰামত গৈ ছ বহুত
অ অ অ
পাৰিলেতো সদায় যাব এতিয়া নোৱাৰিব আৰু
পল ভাল ৰাস্তা আমি দেখুৱাব লাগে বহুত শান্তি পোৱা যায় এইটো অনুষ্ঠানলৈ গলে মানসিক শাৰীৰিক
হয়
মানুহ বিশেষকে কেনেকৈ থাকিব লাগে মানহ কেৰিিন জীৱন জীৱনটোত থকা দিনকেইটা সুখ শান্তি বেলেগক দুখ দিব নালাগে খ পুখিব চেষ্টা কৰিবলৈ সদায় ল ঘৰ ৰখাব লাগে কেনেকুৱাকে ভগৱানক ভাবিব লাগে চব সোমাইো ভগৱানে তোমাক পঠাইছে
হয় হয় মনটোও ভাল লাগে এনে ওৰত থাকিলে বিভিন্ন টেনচন হৈ থাকে
লগ কাৰণে আমি কাম বনধ কৰিয়ে থকা মই যদি নিজৰ কাৰণে িনি সময় উলিয়াই যাবই লাগে দেি যাব বাইলেত নাই তোমাৰ বাকৰি গ মানুহে যাওঁ এই বেহেজি ঢুকুৱাৰ পৰা অকমান আমাৰো ঘৰুৱা হেজালৰ কাৰণে তেনেকৈ দেলি যাব পৰা নাই
হয় হয়
বহুত ভাল লাগিছে মানে
এনে মৰিগাও মৰিগাও কোন জেগাত আছে নো চেণ্টাৰটো
এতিয়া এক্সেঞ্জ এম্পুলয়েন্ অফিচটো সন্ততে আছে
আহ
মমাৰী চটাৰটোোৱা
হয় হয়
ঠিক আছে আমি যাওঁতেো খোজকাঢ়িয়ে যাওঁ ইমান ভাল লাগে ৰাতিপুৱা মৰ্ণিং ৱাক কৰা হয় গোটেইখিনি যেতিয়া একেলগে জাক পাতি ন বগা ড্ৰেজ পিন্ধি বেজ মাৰি বেলেগ এটা লাগে আৰু বাটৰ বেলেগ মানুহ বিলাকে পাই আমাক সোধে ক'ত যায় ইমান ৰাতিপুৱা ইমান ভাল লাগিছে যাব দেখা পাই বেলেগ এটা বস্তু অ মান বগা এইটো যে শান্তি পোৱা যায়, বুলি কথা আছে। ভাল পালেও, কথা আছে
টো শান্তিৰ প্ৰতীক।
শান্তিৰ প্ৰতীক। আমি এতিয়াতো মাছ-মাংস নহয় টোৱে নাখাওঁ। খাবলৈ মন নাযায় মানে তাপাছতে
উম, উম। হ'ব দিয়ক বাৰু মই ৰাখো এতিয়া।
মা চোৱাহী, মা চোৱাহী কেনেকে আছে।
তুমি